হেল্ল'?
হেল্ল'? ঐ শুনিছা যদি সন্ধিয়াকে ফোন কৰিবা মই উঠাম। সন্ধিয়াকৈ ফোন কৰিবা, শুনি পাইছা?
শুনি আছানে তুমি সুধিছো?
মই শুনি আছোতো।
হেল্ল'? শুনি আছোঁ মই।
শুনি পোৱা নাই নেকি সুধিছো অ', তোমালোকৰ ফালে নেটৱৰ্ক নাই নেকি?
নাই নেটৱৰ্কে নাই পোৱা, সেইটো কাৰণে কৈছো সন্ধিয়াকে ফোন কৰিবা বুলি।
হয়
সন্ধিয়াকৈ ফোন কৰিবা, আমি এইফালে নেটৱৰ্কে নাই পোৱা।
কি কৈছা?
সন্ধিয়াকে ফোন কৰিবা সন্ধিয়াকে। শুনিছা?
হেল্ল'?
অ' সন্ধিয়াকে ফোন কৰিবা কৈছো মই মানে ডিউটি জেগাত আছো। টো যে সেইটো কাৰণে নেটৱৰ্ক পোৱা নাই। হেল্ল'?
অ' কোৱা?
অ' সন্ধিয়াকে ফোন কৰিবা কৈছো মই।
কি কৰি আছা সুধিছো?
এনেই বহি আছো। তুমি কি কৰি আছা?
হেল্ল' শুনি পাইছা নে মাত দি আছো? অথনি পা মাত
মই শুনি পাইছোঁ।
হেল্ল'?
মই শুনি পাইছোঁ, হেল্ল'?
ভাত খালা না তুমি?